হেল্লো'!
ভুখন টো খবৰ পাতি ভাল?
ভাল, ভাল, ভাল। তোমাৰ?
ভাল, ভাল। খবৰ পাতি ভালে ৰ'বা। ভাল! বাকী ই কি কৰি আছা এতিয়া?
বাকী আছোঁ আৰু এনে আছোঁ ৰোমতে আছোঁ।
হয়, হয়।
এতিয়া, তুমি?
কি? মই এনেই আছোঁ।
অ', হয় নেকি?
বাকী, আজি গৰম কেনেকুৱা আছিল?
গৰম আছে ভালে আছে, হেৰি তোমাৰ পূজা আহিলে দুৰ্গা পূজা।
দুৰ্গা পূজা আহিলে অহ। দুৰ্গা পূজাত এইবাৰ ফুৰিব লাগিব, মই চব ফুৰো চব দুৰ্গা পূজাৰ পৰা ষ্টাৰ্ট কৰি হলি চলি চলি সব।
হয় এতিয়া দুৰ্গা পূজা আহিলে
পূজা নই চাৰি দিন হয় নেকি দুৰ্গা পূজা, খচী, অষ্টমী, সপ্তমী, অষ্টমী, নৱমী
অঁ চা অঁ সপ্তমী, দশমী চাৰিদিন। দুৰ্গা পূজাত ভাল, দূৰ্গা পূজাত ভাল লাগে এনেই ন?
অ', ভাল লাগে দূৰ্গা পূজাত নতুন নতুন মানে খাৱা মানে ইয়া ওলাই না ডিচ ওলাই না নতু নতুন নতন খাৱা বস্তু।
খোৱা বস্তু উলাই।
নতুন নতুন খা বস্তু ওলাই, তাৰপিছত বস্তুও ওলাই নতুন নতুন।
হয়। আৰু দুৰ্গা পূজাত তোমাৰ এনে সৰুতে মানে ভাল লাগিছিল, পিষ্টল চিষ্টল সেইবিলাক কিনি।
অঁ সৰুৰ লাইফটো বেলেগে আছিল। সৰুতে আমি দুৰ্গা পূজাত মানে কলেই মানে পিষ্টল পিচ
পিষ্টল মানে সেইটো তোমাৰ সৰু পিষ্টলটো।
তাকেতো দুৰ্গা পুজা বুলি ক'লে আমাৰ সৰু সৰুতে মাইন্ডত এটাই বস্তু হৈছিলে এইবাৰ কি কি কোনটো পিষ্টল নিম। কিমান দামী কি পিষ্টল কিনিম, হয় নে নাই?
কিমান কিমান আৰু তোমাৰ কি লেজাৰ লাইট যি আছে লেজাৰ লাইট।
লেজাৰ লাইট লেজাৰ লাইটৰ আছিল অঁ য়েছ লেজাৰ লাইট থকা বন্দুক লম এবাৰ। এনেকুৱা থিংকিং আছিল, এনেকুৱা ভাৱ আছ
অঁ লেজাৰ ভাব আছিল, সৰুতে বহুত আৰু তোমাৰ এটা পিষ্টল আছে এইটো
অ ক্ষয় এ এ এটা এটা এটা পিচ ষ্টল আছে যে থাত থাত মা মাৰে যে বমৰ দৰে।
অ', গুটি ওলাই যায় যি।
হা, হা এইটো এইটো কথা কৈ আছে এইটো মই এইটো সৰুতে বহুত ইউজ কৰিছিলো।
এ মইও বহুত কৰিছিলোঁ, আৰু তোমাৰ এই পচ পষ্টাৰ বিলাক যি আহে তোমাৰ হিৰো এক্টৰ তোমাৰ তোমাৰ ক্ৰিকেটাৰ মখা যে পোষ্টাৰ আহে
হয়, হয়।
সেইবিলাকো বহুত কিনিছিলোঁ, আনি ঘৰত লগাই দিওঁ।
অ', অ পোষ্টাৰ বহুত কিনিছিলো অ, পষ্টাৰ তাৰপিছত কিছুমান কাৰ্ডচ পায় ন দুৰ্গা পূজাৰ টাইমত ওলাইছিল কাৰ্ডচ।
অ কাৰ্ডচ পায়।
অঁহ কাৰ্ডছো আগতে বহুত কিনিছিলো। আৰু পেপা পেপা পেপা পেপা। লাম্বা পেপাটো যে আছে।
এটা ৱাছ চেন্টাৰ, লাম্বাকে পাতে, সেইটো কিবা বুলি কয়। কিবা বুজিলে।
এ, লাম্বাকে পাতে ত মই যোৱা তাতে ইউজ কৰিছিলোঁ। এইটোৰ দৰে ইউজ কৰে দিয়াচোন এতিয়াও
উম। আৰু এই, এইবিলাক তোমাৰ দ্ৰো, দ্ৰোণবিলাক পায় যি ওপৰত এতিয়া দ্ৰোণ
দুৰ মানে, দুৰ্গা পূজা বুলি ক'লে, তোমাৰ মেইন খাদ্য কি আহে? মোৰতো জিলাপী আহে।
অ', মোৰো জিলাপী। জিলাপী আৰু তোমাৰ হেৰি আহে চাওমিনটোও ভাল লাগে।
ফেমাচ খাদ্য কোনটো? জি- জিলাপী মিঠাৰ ভিতৰত দুৰ্গা পূজাত।
অ', মিঠা- বিতা দিলে কমি। আৰু জিলাপী আৰু তোমাৰ এটা বগা, বগা যি আছে মিঠা, মিঠা বগা যি এটা পায়। এই তোমাৰ, হেৰি দি বনাই, তোমাৰ চুজি দি বন
আৰু, আৰু, হা, হা, হা। নামটো বাৰু মনত নাই, কিন্তু খাইছোঁ।
সেইটো না ৰঙা, ৰঙা যে তোমাৰ ক- কোমল টাইপ কুমলীয়া।
অ' গম পাইছোঁ, গম পাইছোঁ। কিন্তু খাইছোঁ বস্তুটো, নামটো কি বা আছিল।
অ' নামটো পাহৰিলো, সেইটো ভাল লাগে।
সেইবিধ বহুত ভাল লাগে। আৰু, আৰু তোমাৰ তোমাৰ এপাহ যি ৰঙা হেৰি, জাম বুলি কয়, জাম, জাম।
কি, কি?
জাম, জাম যি পায় জাম।
অ' জাম, জাম।
জাম, ৰঙা খেজুৰ
গম পাইছোঁ, গম পাইছোঁ।
আহ, জামটোও ভাল লাগে, সেইটো বহুত ভাল লাগে। জামটো তোমাৰ
বাকী দূৰ্গা পূজাত এনে তুমি কি, কি কৰা? মইটো দুৰ্গা পূজাৰ এতিয়া, বৰ্তমান হল নাইট ধৰা যায়। হ-হল নাইট মানে একদিন, একদিন অকল, একদিন, একদিন, একদিন। ডেইলি নহয় একদিন। একদিনে হ'ল নাইট ঘূৰো, ডেইলি ঘূৰিলে আৰু ডেইলি ঘূৰিলে আৰু ঘৰৰ পৰা ওলাই দিব আৰু।
অ' হয় নেকি। মই দুই, তিনদিন চাওঁ দুই দুই, তিনি। দুই, তিনিদিন চাওঁ। কেতিয়াবা, এতিয়া বাৰু একদিন বা দুইদিনেই চাওঁ।
হা।
এদিন বা দুদিনে চাওঁ এতিয়া।
অ', এতিয়া আৰু আগৰ দৰে ইচ্ছা নোযোৱা হৈছে।
হয়, হয়। এতিয়া ভাল নালাগে আৰু এতিয়া।
এতিয়া ঘৰতে থাকি ভাল লাগে। উম, দূ-দূৰ- দুৰ্গা পূজাত আগতে যি কাজিয়া হয়, বাপৰে বাপ। ডাঙৰ ল'ৰা কেইটা কাজিয়া কৰে আৰু আমি চূপ থাকো আমি একো ক'বও নোৱাৰো, সৰু তেতিয়া বাহিৰতে আছে। হেল্ল'
খেলো অ'।
অ', কোৱা।
তোমাৰ মালিগাঁৱত ভাল পূজা হয় দুৰ্গা পূজা।
অ', মালিগাঁৱত আগৰ এবাৰ পাণ্ডুত গৈছিলো পাণ্ডুত ইয়া বনাইছিল ন ৰেড ফৰ্ট। ৰেড ফৰ্ড নহয় নহয় ন বুজ খালিফা বুজ খালিফা। হেল্ল'।
হেল্ল'।
তাকেইতো আৰু নাই নাই। আহিছে কাৰোবাৰ কালি তোমালোক
এ মায়ে আহিয়ে যায় কোৱা অ' কোৱা। বাকী কণ্টিনিউ কৰা মানে আগতে আমি আৰু একো ক'ব নোৱাৰো ন ডাঙৰ মানুহ কাজিয়া কৰিলে। সৰু সৰু আছিলো। এতিয়াহে অলপ চুঠি যায় বেলেগে কাজিয়া কৰা দেখিলে।
হয়, এতিয়া দুৰ্গা পূজা আহিলে আৰু অক্টোবৰত হ'ব তোমাৰ।
অ', দুৰ্গা পূজা হ'ব এইবাৰ তোমাৰ প্লেন আছে দুৰ্গা পূজাত?
প্লেন একো নাই আজিকালি ইচ্ছা নাযায় এইবিলাক চাব।
মানে তুমি পূজাটো কৰা ন?
পূজা নাহে আমি পূজা নকৰো আমি তাৰমানে তোমাৰ শংকৰ মা শংকৰ সংঘৰ মানুহ মানে আমাৰ সত্ৰ যি আছে বৰপেট বৰপেটা সত্ৰ যি আছে। শংকৰদেৱৰ মানে আমি বামুণে পূজা কৰে।
গম পাইছো।
ব্ৰাহ্মণবিলাকে পূজা কৰে।
এনে ফুৰিবতো যোৱা?
এনে যাওঁ ফুৰিব মন্দিৰত নোসোমাও।
চকত হয় নে তোমালোকৰ দুৰ্গা পূজা?
অ', চকত হয় চকত হয়।
অ'।
তোমালোকে ক'ত ছোৱা আৰু পূজা?
মইতো আগৰবাৰ চালো পাণ্ডু, গণেশগুৰি, গীতানগৰ। তাৰপিছত তাপ-তাৰ পিছত হেৰি প'টাৰ ক'ত বনাইছিল মালিগাঁও।
মই চাই পোৱা নাই গুৱাহাটীত পূজা সেনেকে চাই পোৱা নাই।
গুৱাহাটীত আহ চাবা আহি এইবাৰ আহিবা গুৱাহাটীত ভাল ভাল মণ্ডপ বনাই কিছুমান। আগৰবাৰ মালিগাঁত হেৰি প'টাৰ বনাইছিল তাৰপিছত পাণ্ডুৰ একদম ভিতৰত অ', ব্ৰুজ খালিফা বনাইছিল।
অ', হয়। তাতে নে পাণ্ডু মানুহ গুৱাহাটীত চাব এ লগো তেনেকে
দুৰ্গা পূজা বুলি মেইন ক'লে তোমাৰ মনত কোনখন ষ্টেট আহে? কোনখন ষ্টেট দুৰ্গা পূজা আহ কলকাতা কোচবিহাৰ!
বহুত ডাঙৰ হয় এক নম্বৰ পূজা কলকাত হয়।
অ', কো আই টি আইত। আই আই টি অ'।
যাব আছে নেকি?
হা?
গৈ পাইছে নিকি কলকাত
যাই পাইছো যাই পাইছো যাই পাইছো।
কেনে লাগে?
অ' ভালে লাগে এইটো এইটো কাৰণেইটো তোমাক সুধিলো তুমি জানানে নাই এইটো।
নাই নাই মই যাই পোৱা নাই।
নাই নাই এনেই জানা ন', ক'ত ফেমাচ হয় ক কলকাতাতে হয় বাৰু।
অ' কলকতাতে সেইটো জানো বাৰু।
কলকাতাত হয় তাৰ পিছত কোচবিহাৰত হয় মানে তাৰে ম
কোচবিহাৰত হয়।
শুনিছানে কোচবিহাৰ নাম ৱেষ্ট বেংগল।
অ' শুনিছো ৱেষ্ট বেংগল কোচবিহাৰ।
অ' তাৰপা তাৰপিছত ত' তাতে মানে মণ্ডপ কিটা যে আছে মানে বাঁহেদি বনাব। তামোচেদি বনাব মানে ইউনিক ইউনিক মণ্ডপ বনাই আচৰিত আচৰিত।
হয় মই যাই পোৱা নাই বাৰু।
আৰু তাৰে মূ-মূৰ্তি কেইটাও কিবা ই আচৰিত আচৰিত মূৰ্তি বনাব।
হয় হয় তাত নিজা-নিজিকেও পুজা পাতে কিছুমানে।
হয় হয় হয় নি-নিজৰ ঘৰতো পাতে পূজা।
ঘৰত ঘৰতে পাতে যেনে গাংগুলিয়ে তোমাৰ ঘৰত পাতে। ৰাণী মুখাৰ্জীয়ে ঘৰতে পাতে।
কয়েল মল্লিকহতেও ঘৰতে পাতে।
উম, ঘৰতে পূজা ডাঙৰ ডাঙৰ পূজা পাতে।
উম, কাজল অ' কাজলে পাতে সিহত ঘৰতে পাতে। তে পূজা।
হয় তেনেকে পাতে পূজা বহুত পাতে। পূজা ভালে লাগে পূজা। পূজা এতিয়া আৰু খাই খোৱা কোৱা কোৱা আৰু ঘূৰাৰ কাৰণে যোৱা যায় এতিয়া পূজাত।
উম উম। কৈ খোৱা খ খোৱা যায় আৰু ঘূৰাই যায় বাকী একো নাই পূজাত।
পূজাত এ তেনেকে যোৱা নাযায়।
এ মই ও মইও এই বাহিৰতে ঘূৰি । ঘূৰা-ফুৰা থাকাতে ৰাতি হৈ যায় বহুত। মানে যি ভিৰ হয় ন ৰাতি হবই ন।
ভীৰ বহুত হয়, অ ৰাতি ওলাই যাই চব একেলগে।
উম তিনটা ৰাতি মানে বেছিভাগ মানুহ কাম থাকে ন দিনত দিনততো নোঘূৰে। আৰু ৰা-ৰাতি দহটাৰ পিছত ভাত চাত খাই কেনে আহে পূ-পূজা চাবৰ কাৰণে।
হয় হয়।
হয়নে?
হয় হয়, ঠিক আছে বাৰু ভাল লাগিল কথা পাতি।
অ' দুৰ্গা পূজাৰ বা মানে আৰু পিছত আগবাঢ়ি লৈ যাম দুৰ্গা পূজাৰ বিষয়
অ', পিছত কথা পাতিম দুৰ্গা পূজাত
ঠিক আছে তোমাৰ লগত কথা পাতি ভাল লাগিল বহুমূলীয়া টাইম দিয়াৰ কাৰণে ধন্যবাদ।
ধন্যবাদ ধন্যবাদ ৰাখিছোঁ ঠিক আছে।
ঠিক আছে ৰাখিছোঁ।